হেল্ল' হয় নমস্কাৰ। হয় -হয়- হয়।
হয় মোৰ ইয়াত মানে নামটো ওলাইছে ববি শইকীয়া বুলি।
এই ববি শইকীয়া ববি শইকীয়া শুলে, মই তেওঁৰ পুত্ৰইহে কথা পাতি আছোঁ।
হয়, হয়, হয়, আপুনি আজি আপোনাৰ মাতৃদেৱ আজি গোটৰ মিটিঙলৈ নাহিলে। তাৰ বাবে মানে তোৰ পৰা মোক ফোন এটা কৰিবলে ক'লে।
হয়, হয়। কিয়নো মাতৃদেৱে পথাৰত এ, কাম কৰা আহ, খেতি কৰাৰ বাবে শাৰীৰিক অসুস্থতাৰ বাবে যাব নোৱাৰিলে।
হয় ইয়াৰ বাবে কিছুমান আপোনাৰ ধৰক ফৰ্মেল কাৰ্যকলাপ থাকে যেনে ধৰক আপোনাৰ আৱে এখন লিখি পেলাই তেওঁ আমাক জনাব লাগে যে বিশেষ অসুবিধাৰ বাবে তেখেত আজি উপস্থিত থাকিব নোৱাৰিলে।
হয়, হয়।
আপুনি এই বিষয়ে তেখেতক যি হয় অৱগত কৰাব বুলি মই আশাবাদী।
হয় মই নিশ্চয় তেওঁক জনাম।
হয় আৰু তেখেতৰ অনুপস্থিতিত আপুনিও কেতিয়াবা মিটিঙলৈ আহিব পাৰে, যেনেদৰে আজি মই আহিলোঁ। আমাৰ মাতৃদেৱ আজি যাব নোৱাৰাত মই আহিব লগা হ'ল।
হয় মই যিয়ে মিটিং মাটাং এনেধৰণৰ অনুষ্ঠানলৈ মই প্ৰায় নাযাওঁৱে। কিয়নো কালি মই এজনক মিটিঙৰ কথা কওঁতে তেওঁ ভাবুকিয়াই উঠিল। যি মোৰ আহ, নিচেই কাষৰ ভাতৃদেৱ আছিল, তেওঁ মই যেতিয়া যি লেতেৰা অৱস্থা হৈছে সেইটো মই মিটিঙত দাঙি ধৰিবলৈ ক'লো কিন্তু তেওঁ ওল্টাই মোক গালি পাৰিলে, সেইটো কাৰণে মই মিটিং মাটাংবোৰলৈ নোযোৱাই হ'লো।
হয়, হয় আপুনি বিষয়টোৰ বিষয়ে যদি মোক বিতংকৈ জানিবলৈ দিয়ে তেতিয়া মই সুখী হম।
হয়। আহ, আমি কালি এটা বাৰ্তালাপ কৰিছিলো যিটো বাৰ্তালাপত মই তেওঁক জনাইছিলো যে আমাৰ যি গাও অঞ্চল বিলাক লেতেৰা পেতেৰা কৰি য'তে ত'তে জাবৰ জোথৰ পেলাই, মই ভাবো যে প্ৰত্যেক খন গাঁৱতে এনেধৰণৰ প্ৰত্যেকটো ঘৰতে এটা এটা ডাষ্টবিন লগাব লাগে ঘৰৰ ফ্ৰণ্টত। যাতে চবেই তাতে জাবৰ জোথৰ পেলাই আৰু যিবোৰ নামঘৰত আপোনাৰ চব অনুষ্ঠান ঠাণ্ডা পাতিলে, কিবা খোৱালে বা তেনে ধৰণৰ কিবা হলে। যি জাবৰ জোথৰবোৰ নামঘৰৰ পিছফালে পেলাই দিয়ে তাৰ পাছত এসপ্তাহ দুসপ্তাহৰ পিছত দুৰ্গোন্ধময় হয় সেইবাবে মই তেওঁক জনালো যে এই কথাটো আপুনি আৰু মই দুইজনে মিলি যি মিটিং আহি আছে তাত উঠাম। কিন্তু সেই কথাটো শুনি পেলাই মোক হে গালি পাৰিলে যে দুজন মানুহে সেই কথাটো কেনেকে কি কৰিম সমাজক দুজন মানুহে সলাব নোৱাৰে মই বোলো এজন মানুহে এজন মানুহে মিলিয়েই সমাজ গঠিত হয়, তেওঁৰ কথাটো মান্ত হবলৈ অস্বীকাৰ কৰিছে।
হয়, তেখেতৰ কথাত আপুনি হয় ভয় নিদিব কিয়নো চাওক আমাৰ আগৰ যিসকল মহান মহান ব্যক্তি এই ব্যক্তি সকলে আমাক কৈ থৈ গৈছে যে, এটোপ দুটোপ কৰি ডাৱৰৰ পানী পৰি বনি গল বিশাল সাগৰ তাৰ মানে আমি কি বুজি পাওঁ যে এটা এজন বা দুজন মানুহে যেতিয়া কাম এটা কৰিবলৈ আগবাঢ়ি যাব। এজনৰ পিছত আহ, আন এজনৰ পিছত আন এজন তেনেদৰে যেতিয়া এশ জন বা এখন গাঁৱৰ গোটেই খিনি মানুহ ওলাই আহিব। তেতিয়াহে এটা পৰিবেশ আপোনাৰ পৰিষ্কাৰ হৈ উঠিব, আপুনি খুব এটা কথা দাঙি ধৰিছিলে ৰব মই কৈ লওঁ আপুনি কব ঠিক তে এনেদৰে আৰু এষাৰ কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। সেইটো এটা কিমান ভাল এটা গুৰুত্বপূৰ্ণ কথা পুৰা আমাক আগৰ সেই জতুৱা ঠাঁচ। বিলাকত বা সেই মহৎ লোকৰ বাণী বিলাকত আমাক কৈ থৈছে কিন্তু এতিয়া সেইবিলাক কথা এনেদৰেই ফলিয়াব আপুনি যিহেতু ইমান ধুনীয়া এটা চিন্তা চৰ্চ তাত আগবাঢ়িছে, আপোনাক মই ভাবো যে তেখেতে সহযোগ কৰিব লাগিছিল যিটো আপোনাক নকৰিলে মই বেয়া পাইছো। আপুনি কওক কি কব।
হয় এতিয়া মই তেওঁক যেতিয়া সেইটো কৰো আপুনি যিকেইটা কথা কলে মইয়ো তেওঁক সেই তেনেধৰণে কৈছিলো তেওঁ কৈছে যে এ এজন দুজন মানুহে সেই সমাজখন সলাব নোৱাৰে। মই বোলো ছবি যদি সেইটো চিন্তাধাৰাৰে চলে, তেতিয়া সমাজখনতো আগ নাবাঢ়িবই বা উন্নত নহ'বই। সেইটো কাৰণে মই তেওঁক যিমান পাৰো ক'লো বোলো আপুনি দাঙি ধৰক আহ মইও লাহে ধীৰে বুঢ়া হৈ আহিয়ে আছো। আপুনি যিমান পাৰে চেষ্টা কৰক আপুনি উঠাবলৈ চাওক সেইবোৰ। ক'লো নামঘৰটো প্ৰায় বনাব। হৈয়ে গ'লগে আৰু যি টকা পাবলৈ আছে আমি বোলো এম এল এৰ ওচৰত গৈ বিচাৰোগে কিন্তু তেওঁ সেই এটা কথাও তেওঁ মান্তি নহল। উলটাই মোক গালি পাৰিছে, মইহে হেনো সমাজখন লেতেৰা কৰি ৰাখিছো।
প্ৰতাপ কাও সেইবোৰ কৈছে।
হয় তেখেতৰ মানে, ইয়াৰ পৰা এটা কথাই স্বতঃফুতভাৱে আপোনাৰ উম জিলিকি উঠিছে যায়, তেখেতৰ মানসিকতাটো যথেষ্ট পৰিমাণে ঠেক। আপুনি যদি চাবলৈ এতিয়া আমাৰ গাঁৱৰ সিমুৰে, যি আমাৰ মৰমি চেণ্টাৰ বুলি এটা নতুনকৈ চেণ্টাৰ গঢ়ি উঠিছে। সেই চেণ্টাৰটোতো আপুনি সময়ত দুৰ্গন্ধৰ ফলত যাবই নোৱাৰে, সম্পূৰ্ণৰূপে বেয়া চিন্তাৰ সেই যোনখন আমাৰ ই ইয়াৰ নামটো কি আছিল, যি আপোনাৰ মাংস কাট ৰমেন নহয় তাৰ ফালৰ দোকান খন, গোবিন্দ দোকানৰ পিছ আপুনি পথাৰ এখন চাই প্লাষ্টিকেৰে ভৰপূুৰ, তাৰ কাষতে আপুনি ঘৰৰ মাংস কটা দোকান খনৰ যদি পিছফালে চাই কি লেতেৰা বুলি কলো আপোনাক মই। তাৰপৰা অলপ দূৰ আহি আপুনি হিতেশ্বৰৰ সেই চুলি কটা দোকানখননত বৰ্তমান, আমি গৰুৰ মুঠ দেখা পাওঁ, তাৰ পৰা অলপ দূৰ আহিয়ে আমাৰ সেয়া
এয়া
ধৰক ননী দেৱৰ ঘৰৰ ওচৰত লেতেৰা পৰিস্থিতি, তাৰ পৰা আহি আপোনাৰ ডিম্বদাৰ ঘৰৰ সন্মুখতে সেইটো মস্ত এটা গোবৰৰ দোম, তাৰোপৰি আমাৰ গেশ্বৰদেৱৰ সুপুত্ৰই আপোনাৰ নদীত সেই ব্ৰইলাৰ মিটৰ অৱস্থাত ব্ৰইলাৰ বোৰ পেলাই দিয়ে এনেদৰে আপোনাৰ পৰিৱেশটো কিমান প্ৰদূষিত হয়, আমি যদি আজি আগবাঢ়ি নাযাওঁ, তেনেকুৱা এজন হিষ্টপুষ্ট ব্যক্তি যদি এই কামৰ বাবে আগ বাঢ়ি নাযায় ত আপোনাৰ দৰে এজন ব্যাক্তিয়ে এইখিনি কথা কোৱাৰ পিছতো তেওঁ যদি আপোনাক সহায়ৰ হাত আগনবঢ়ায় বা আপোনাক সহযোগ নকৰে তেন্তে হলে এখন সমাজ কেনেকে বিকশিত হ'ব। এখন গাওঁ কেনেদৰে আগবাঢ়িব, আপুনি ৰ পইচাৰ কথা কলে, সেই নামঘৰ ভাগতটো আমাৰ অনুষ্ঠান, আমাৰ প্ৰত্যেকজন ব্যাক্তিৰে আপুনি বহুত এটা ভাল কথা ক'লে, কিন্তু আপোনাক তেখেতলোকে সহযোগ কৰাত, মই মানে যথেষ্ট দুখ পাইছো।
হয়, আৰু এতিয়া য আমাৰ আগতে আপুনি নদীখন চাব পাৰে আমাৰ যি আহ, ঘৰৰ আগতে আছে সেই নদীখনৰ আগতে আমি পানী খাইছিলো, কিন্তু এতিয়া আপুনি সেইখন পানীত ভৰি দিবলৈও ঘিণ লাগিব, কাপোৰ ধুবলৈও ঘিণ লাগিব, তাত ব্ৰইলাৰে ইমানেই পেলাই যদি নদীত নামেও নহয়, আপুনি মাটি চুবও নাপায়, আপুনি ব্ৰইলাৰ সোপাহে চুব পাৰিব। সিদিনাখন মই দেখিছো, কুকুৰ এটা নদীৰ পৰা ব্ৰইলাৰ দুমে দুমে বস্তাৰ পৰা উলিয়াই উলিয়াই খাই আছে, যিদম ব্ৰইলাৰো ৰাম ৰাম। বস্তাই বস্তাই।
নাই নাই।
এইটোক কিবা এটা ব্যৱস্থা ল'ব লাগে।
হয় হয়, এইটোৰ বাবে আমাৰ ৰাইজখন আপোনাৰ সজা সজাগ হোৱা বা সচেতন হোৱা উচিত, আপোনাক মই এতিয়া কবলৈ বেয়া কিছুমান কথা কিন্তু আমাৰ গাঁৱৰ মানুহবিলাকৰ যোনটো চিভিক চেন্স, সেই বস্তুটো একেবাৰেই নাই। আমাৰ গাঁৱৰ মানুহ বিলাক, কিছুমান স্বাৰ্থপৰ মানুহৰ দৰে বুলি মই ক'ব লাগিব আপুনি যদি এতিয়া কিছুমান চহৰৰ লৈ যায় যিবোৰ সম্পূৰ্ণ চহৰ নহলেও মানে, আমাৰ নিচিনা গাঁওৰ জেগা এতে কি চ ফা কি ধুনীয়া এটা সিহঁতি পৰিৱেশ বৰ্তাই ৰাখিছে প্ৰতি ঘৰ মানুহে মিলি কিন্তু, আমাৰ গাঁৱৰ মানুহবোৰে সেই বোৰ মানে নাভাবে আপোনাৰ ঘৰৰ ভিতৰখন পৰিষ্কাৰ কৰি ৰখা মানে তে সেই মানুহজন পৰিষ্কাৰ হোৱা নুবুজায়, ঘৰখনৰ চৌপাশো গাওখনৰ চৌপাশ টো পৰিষ্কাৰেহে সেই ব্যক্তিজনৰ বা এজন ব্যক্তিৰ ব্যক্তিটো প্ৰতিফলিত কৰে। গতিকে মই ভাবো যে, আমাৰ মানুহৰ চিভিক চেন্স অলপ শিকিবলগীয়া আছে। তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কিছুমান পাঠ পঢ়িব লগা আছে, হয়তো মই যদি সুবিধা পাওঁ মইতো তেওঁলোকক এই তাত পঢ়োৱা পঢ়োৱাতে আছো মানে মই সহযোগ কৰিছো আপোনাক।
হয়, আপুনি যেতিয়া আমাৰ আগৰ মিটিংখন আহি আছে তেতিয়া আপুনি আৰু মই সেই কথাটো দাঙি ধৰিব লাগিব। আৰু এই যি নদীখনন সেই নদীখনৰ এতিয়া মাছটো প্ৰায় মৰি আদায় হৈ গ'ল এই ব্ৰইলাৰ সোপা পেলোৱাৰ জহত, আগতে সেইখন নদীৰ পৰাই আমি কম মাছ খাইছিলোঁ, আগতে ম চুৱা আহি আহি কম ডাঙৰ ডাঙৰ মাছ ধৰিছিল নে বৰালি কিমান ডাঙৰ এতিয়াতো সেইবোৰতো দূৰেই কথা চেঙেলী মাছ এটাও তাত পাবলৈ নাই। এইবোৰ কথা দাঙি ধৰিবই লাগিব ন'হলে, কি হ'ব গৈ ঠিক নাই।
হয়। মোৰ মানে ধৰক এতিয়া মই এফালৰ পৰা আহিলো বিশেষ কথা পতাৰ মোৰ যেনিবা আপোনাৰ শক্তি সেই শক্তি খিনি বৰ্তমান কমি থাকিলেও যিহেতু, আমাৰ আজি কৰ্ম জীৱনৰ এই পৰ্যায়ৰ শেষ দিন বুলি ক'ব লাগিব সেয়েহে, মই যিমান পাৰো কথা কবলৈ যত্ন কৰিছো কি হয়, ফলটো কি পাওঁ নাজানো আৰু। হ'লেও যত্নটো কৰিছো কিন্তু এই য্ যত্নৰ ফলতে মানে আপোনাৰ পৰা মই ভাল কথা এটা শিকিব জানিব পাৰিলো যে, আপোনাৰ যি নিছে কাষতে থকা ভাতৃদেৱ। তেওঁলোকো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি অকনো আগ্ৰহী নহয়, সিহঁতো আপোনাৰ সমাজৰ বাবে কিছুমান ভাল ব্য্য়ক্তি নহয় যেন মোৰ অনুভৱ।
হয় আৰু এই কৰ্মৰ বিষয়ে যে, আপুনি ক'লে যদি এই কৰ্মৰ যি ধন ধনৰ পুঁজি যদি নোসোমায় তেতিয়া মই বিপদত পৰিম। কিয়নো মোৰ যি ভাতৃদেৱ তেওঁ মোৰ প্ৰায় পইচা কেইটামান দিবলে আছে মোৰ পৰা ধাৰলৈ লোৱা তেও হাতত এতিয়া ইতিমধ্যে পইচা থাকো তে মোক ঘূৰাই দিয়া নাই ইয়াৰ পিছৰ বাৰ যিটো পইচা সোমাব বুলি কৈছে। সি পইচাটোৰ পৰা ধাৰ মাৰিম বুলি কৈছে কিন্তু যদি পিছৰবাৰ নোসোমাই তেন্তেটো মই মৰি গ'লো।
হয়, হয়। আপুনি এই সন্দৰ্ভত মোক বিশেষ কথা নকব আপোনালোক কেইজনমান ব্য্ক্তিয়ে মিলি কেইদিনমানৰ আগৰ আপোনাৰ কৰ্মৰ পুঁজি নুসুমালত মোক যিদৰে খাওঁ খাওঁ মাৰো মাৰু কৰি অৱস্থা সৃষ্টি কৰি দিছিল।
মই নাছিলোঁ মই নাছিলোঁ।
যিটো কাৰ্যসূচী মানে আপোনালোকে সৃষ্টি কৰি দিছিল মই যথেষ্ট দুখ পালো। যিহেতু মানে এই আমাৰ ইয়াত বিয়পাই দিয়া মানুহ জন মইয়ে আছিলো।
হয়, হয়।
নালাগিছিলে। মই ব্যক্তিগতকে ৰাখি বেলেগক কাৰোবাক দিব লাগিছিলে। মই পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ধৰণৰ একো কাৰ্যসূচী আপোনালোকৰ আগত অৱগত নকৰোঁ বুলি মনতে ভাবিছোঁ আৰু।
হয়। এতিয়া মোৰ গাততো কোনো দুখ নাছিলে। যি আমাৰ এই তিনিওজন ভাতৃ ইহেত তিনিওজন উত্তেজিত হৈ পৰি ছিল পইছা নোসোমোৱাত দেখি কিন্তু মই তেনেধৰণৰ কোনো পদক্ষেপ হাতত ওলোৱা নাছিলোঁ।
হয়, হয়। পিছত যেতিয়া তেওঁলোকে পইচা পালে, তেতিয়াও মোক কোনো ধৰণৰ ধৰক ভালদৰে বাৰ্তা এটা প্ৰেৰণ কৰা মই দেখা পোৱা নাই। তেওঁলোকক যিহেতু মই আপোনাৰ, মই ধৰক আপোনাৰ লোকক এবাৰলৈ হ'লেও জোৰো কৰিছিলোঁ যে এইটো কামত সোমাওক বুলি আৰু যাৰ ফলত আপোনালোকে মানে শাৰীৰিক পৰিশ্ৰম নকৰাকে হ'লেও একেৰাই নাই হ'লেও এ ধৰক, দুহেজাৰ টকা এটা হ'লেও অৰ্জন কৰিবলৈ সক্ষম হ'ল। যিটো সময়ত ধৰক, আপোনাৰ খাবলৈও আপোনাৰ উপাৰ্জন এটা নাছিল। মোৰো নাছ ছিল বাৰু এই সময়ত, যিহেতু আপুনি এটকা হ'লেও উপাৰ্জন কৰিলে, মই ভাবো যে মই কম চে কম ধন্যবাদ এটাটো পাব লাগিছিল। সেইটো নাপালোঁ নায়ে আৰ তাৰ পট-পটটে মই যিখিনি তিৰস্কাৰ পালোঁ, সেইখিনিৰ পৰা মানে মই মনত যথেষ্ট কষ্ট পাইছোঁ।
হয়। হয়। আৰু যিটো আমাৰ নতুনকে যিটো কৰ্মল আছে, সেই কৰ্মটোত আপুনিয়ে মইয়ে যোগদান কৰোঁ বুলি ভাবিছোঁ। কিয়নো মই আমাৰ যি তিনিওজন ভাতৃ, এই তিনিওজন ভাতৃয়ে সেই কৰ্মটোত কোনো আগ্ৰহ দেখুৱা নাই।
তেন্তে আপ আপুনি অকণো চিন্তা নকৰিব, মই আপোনাৰ সৈতে আছোঁ। কিন্তু এটা কথা পিছত যাতে আপুনি যিহেতু সেইটো কৰ্মৰ সতী এইবাৰ বৰ্তমানৰ একেবাৰে আৰম্ভণিৰ পৰাই জড়িত। পিছত পইচা-পাত টি লেনদেনৰ ক্ষেত্ৰত যাতে আপুনি মোক কোনো হেঁচা প্ৰয়োগ নকৰে। চাপ নিদিয়ে, তাৰ প্ৰতি মই
কোনো প্ৰয়োগ নকৰোঁ।
হয়।
নিশ্চিন্ত মনে থাকক।
তেন্তে মই এই ক্ষেত্ৰতো আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ বা আগবাঢ়ি যাবলৈ মানে মই ৰেডি হৈ আছোঁ। প্ৰস্তুত হৈ আছোঁ। আপুনি যেতিয়া য়াই ক'ব ধৰক, ৰাতিয়ে হওক বা ৰাতিলে হয়তো নাথাকিলে ভাল হ'ব। যিহেতু ৰাতি মোৰ টোপনি, দিন দুপৰত আমি পাৰিলে
কিয়নো আমি যি ছটা বজাৰ আগতে এই কাৰ্যসূচীটো সম্পন্ন কৰিব লাগিব। কিয়নো আমাক জনোৱা হৈছে যে ছটা বজালৈকেহে থাকিব। কিন্তু ইতিমধ্যে চাৰে পাঁচটা বাজিলি।
হয়, হয়। তেন্তে মই বিচাৰোঁ আপুনি মই বিচাৰোঁ আপুনি যদি বেয়া নাপায়, তেন্তে অকণমান যদি ওলাই আহে তেন্তে আমাৰ ঘৰৰ ফালে গৃহৰ চালে, তেতিয়া আমি দুয়ো মিলি সেই কাৰ্যসূচীটো লাগিব পাৰিম।